উম, কোৱা?
তোমালোকৰ ঘৰত কোন কোন আছে? মানে
আমাৰ ঘৰত, তোমাৰ মা দেউতা আছে, ভাইটি আছে। মোৰ
ভাইটি কি হয়?
ভাইটি এবাৰ নাইনত, তোমালোকৰ লগৰে।
অ'! ক'ত পঢ়ে বা?
সি আমাৰ ঘৰত, মাজুলীত পঢ়ে।
অ'! তুমি ইয়াটে ৰুম লৈ থাকা ন'? নাইন বোৰলে আহা নাই?
কেলে নেযাওঁ নো?
অ'! কেতিয়াবা লগ পাম বুলি আশা
ঠিক আছে, লগ পাম বুলি আশা কৰিলোঁ। তুমি কাক, কাক চিনি পোৱা চেকেণ্ড' ইয়েৰৰ?
চেকেণ্ড ইয়েৰৰ, তোমাৰ দিপ
অ'! বিদ্যুতক চিনি পোৱা? বিদ্যুতজ্যোতিক চিনি পোৱা?
নেপাওঁ নহয়।
উম, অবিনাশ বুলি কোৱা ল'ৰাজনক চিনি পোৱা?
নেপাওঁ।
আচ্ছা! তাৰপিছত আৰু কাৰ কথা ক'ম ন?
ভৈৰৱক চিনি পোৱা নি ভৈৰৱ?
ভৈৰৱ ভৈৰৱ নাপাওঁ গৰিমা বুলি কোৱা ছোৱালীজনি চিনি পোৱা?
এ ছোৱালীয়ে একেবাৰে চিনি নাপওঁ এইবাৰ গৈছো।
তেনে নাপাবা।
উ।
জি এছ টো চিনিপোৱা?
জি এছ টি এছ চিনি নাপাও।
হা।
কাকোৱে চিনি নাপাওঁ মই।
তুমি যে তাত নপঢ়া নি?
পহু মানে চিনাকি নহওঁ নহয়।
চিনাকি হ'ব লাগে। তুমি নামটো শুনা নাই নে আজি
এ, মানে, মোৰ এইবাৰ ফ্ৰেছাৰ্ছত কাজিয়াখন হ'ল। তাতে চিনাকি হ'বলৈ আহিছিলোঁ। দাদাহঁত গৈ পাই গ'লগে।
উম!
সেইটো, কিছু কাৰণে চিনাকি বুলিয়েই অ'! হাইয়াৰ ছেকেণ্ডাৰীটো বেলেগকে পঢ়োৱাই, আমাৰটো বেলেগকে, দুখন স্কুল নহয় জানোঁ?
গম পাইছোঁ বাৰু।
লক চক নাপাওঁ।
আচ্ছা।
বাকী খবৰ কেনেকুৱা?
আছোঁ আৰু ভালদৰে বেয়াই মাজতে।
উম। তুমি পিজিত থাকা নে?
ইএছ।
অ কিমানকে লয় ফ'ৰ থাউজেণ্ড ফাইভ হাণ্ড্ৰেড।
নাই ইমান নলয় আমাৰ ছেভেন হাণ্ড্ৰেড।
আহ!
চেভেন হাণ্ড্ৰেড মন্থলী।
এইটো আমাৰ তোমালোকৰ কলেজৰ হেৰি হয় চাগে।
নহয়।
আমাৰ ইয়াত বেছি লয় মানে।
তোমাৰ তাত বেছি ল'ব পাৰে আমাৰ এয়াৰ কম ছেভেন হাণ্ড্ৰেড। মই দেওতোলাত থাকোঁ দেওতোলা।
দেওতোলা?
উম।
এফালে যাওতো তেতিয়া লগত। তাৰ লগত যাওঁ সেইফালে।
উম। আচ্ছা।
মাধৱদেৱ থানলে আহিছা নাই।
গৈছো গৈছো। ইয়াত মই সৰু পাই থকাও বাবা।
কিহ বা মানে কোন ক্লাছ।
ন মই চাৰি বছৰ পৰা ইয়াত থকা।
অ কোনোবা হেৰি আছে নে কিনো মানে এ।
কৰিয়াৰ হয়।
অ সেইটো কথা মই ভাবিছো চাৰি বছৰ পৰা কালত আছা।
উম। মই ইয়াত চিনি পোৱা জেগা নাই চব চিনি পাওঁ।
গ বন্ধ দিলে।
গম বন্ধ দিলে দিলে তোমালোকতো নিদিয়ে চাগে?
নিদিয়ে। দিলেই চেচালে যাব লাগিব। দিলে চচে যাব লাগিব।
চুচলা দ বনো - আমি নেযাওঁ সঁচালেও বাবা।
কেলে?
ডণ্ লাইক।
ক'ত জাও
গ'লে আৰু দুৱণিত যাম, গ'লে ওচৰত চচাল নেযাও মানে বেয়াঁচা জেগাতটো।
নহয় আমি গৈয়ে থাকো মানে সেইফালে। লগৰ এটা ঘৰ আছে।
মোৰ ভাল লাগে হেৰি গ'লে আমি জামুগুৰি যাওঁ জামুগুৰি যাওঁ নহয়। এইটো কি বুলি কয়, সেইটো কি এ পাহৰি থাক ধুনাবি ঘাটলৈ যাওঁ।
বাইকত নে?
উম। কি বাইক, স্কুটিৰা থাকে বাইক থাকে। লগৰ লগত যাওঁ। নহ'লে একদম গুচি যাম, অৰুণাচলৰফালে গুচি যাম।
আমি ইমান যাব নোৱাৰো। এইটিন প্লাছ
অ। আমি কেতিয়াবা যাওঁ, সলায় যাওঁ। সেইকাৰণে মানে চালে হ'লেও ভাল নালাগে। মই বান নাপাওঁ জেগাটো।
মই এনেই ওলাই যাওঁ কেতিয়াবা চেচা ফালে।
উম তুমি য থাক কি কৰি আছা কি? কৰি আছা কি তুমি?
হম
তুমি কি কৰি আছা মানে?
তেতিয়ে নাই।
উম।
এতিয়া মই শুই আছো, মানে বিচনা আছো।
কাইন আছে নাই?
আছে।
মই এইফালে কাৰেণ্টটো নাই, মই গৰমত সত পটাই গৈছো।
অ। গৰমটো বহুত পৰিছে। আমাৰো গম বন্ধ নিদু বুলি, হ। তেই নাই। তোমাৰ?
নাই নেকি? আচ্ছা, ভাল কথা ভাল কথা।
তোমাৰ?
আছে।
অ -
আছে। এজনীমান, আছে এজনীমান।
এজনী মান, ডাৰেক্ত কৈ দিয়া। চেনে কেনে গলো
এই নাই চ নাখাওঁ, সেইটোৱেজনী আছে। চেনি খোৱা বয়স গ'লোঁ, ঢেৰ খালোঁ চেনি তোমালোকৰ বয়সত।
অ।
বুজিলা
বুজিলো বুজিলো
উম।
টুৱেলভ পাছ কৰি কি পঢ়িবা?
লাইন ল'ম চাগে
উ
লাইনত পঢ়িম অ
অ
বি এ টো ডি ডিচটেঞ্চত লম
ঠিকে আছে
উম তুমি মেট্ৰিক পাছ ক'ত পঢ়িবা
মই নে
উম
মই ইয়াত পঢ়িবলৈ মন নাই গাঁৱলীয়া জেগাত
ইছ ইছ ইছ গাঁৱলীয়া জেগাতে ভাল পাবা দুৰত গৈ পেলাই গম পাবা আমি এতিয়া ঘৰৰ পৰা দুৰত আছোঁ ন আমি জানো মানে
নহয় অ সেইটো কাৰণে
উম সেইটোয়ে হয় বাবা ডাঙৰ হলে বুজি পাবা এতিয়া বুজি এতিয়া যাবলে মন গৈ থাকিব আগত তেতিয়া যা তোমাৰ সময়ত পইচা নাপাবা হাতত ছেকেণ্ড তুমি কিবা কিবি এতিয়া লগৰ শং বিলাক বেয়া পাবা
গুৱাহাটীত এ মানে আঁতৰত
অ যেতিয়া লগ শং বিলাক বহুত বেয়া থাকে অ যেতিয়া নতুন চিনাকি বিলাক বহুত বেয়া মানে
অ ঠিকে আছে সেইটো হয়
উম।
তুমি বেয়া বস্তু খোৱা নে কি নো?
নাই নাই সেইটো নকওঁ বাৰু সেইকাৰণেতো মোৰ লগৰীয়া ইমান নাই মানে
অ,
উম বুজিলা চেফ চাইড হৈ থাকিব লাগিব ৰুমত থাকিব বেলেগৰ হাতত থাকিলে
উম
ক'ব নোৱাৰিলা তুমি ৰুমত থাকি লাভ নাই মানে আঁতৰত থাকি লাভ নাই টাউন চহৰত থাকিলেতো আৰু একদম
ঠিকেই আছে
উম মোৰ মানে যোৰহাটত দাদা এজন থাকে দাদাজন মানে একদম বহুত বেয়া হৈ গ'ল। সেইবিলাক শং ত আগতে বহুত ভাল আছিলে ত সেই যেতিয়া যোৰহাটত থাকিবলৈ' ললে ৰুমত থাকিবলৈ ললে মানে তাৰ লগত বহুত কিব কিবি হৈ গ'ল লগ শং বহুত কিবা কিবি কৰি দিলে বুজি পালা সি ড্ৰাগছ ড্ৰাগছ দেখি নোপোৱা মানুহটোৱে ড্ৰাগছ খাবলৈ বাধ্য হৈ গ'ল তাৰমানে
ৱাহ।
এনেকুৱা মানে পৰিস্থিতি হৈ গল গে তেতিয়া ভাবিছো আৰু লগ শংগে লগ সংগেটোও বেয়া কৰিব ন',?
হয়।
সেইটোৱেই আওঁ।
আমাৰ স্কুলৰ ভিতৰতে খাই দিয়ে।
কি?
এইবোৰ ধেৰ বস্তু খাই দে।
সেইটোৱে আগতে তাই প্ৰাইভেট স্কুল হৈ তেনেকুৱা চৰকাৰী স্কুলত কি হ'ব ভাবিছো আৰু আমাৰ চৰকাৰী স্কুল বিলাকত কিছুমান নাই আক কিছুমান নাই - নাই। আমাৰ খেত- খেতৰফাল ইমান নহয় চুন মই শুনো গম পাওঁ মানে।
খেজ খেলৰ বাবে সেইখন খজ খালৰ কথা
পলিটেকনিক। অহ অহ হে দেখিছো অহ
সেইখনত মই ক্লাছ ছিক্স ছেভেন এইটটো পঢ়িছিলোঁ গোটেই ফেছৱাছ দিনাখন ভাংঙ আছিল
হুহ
সেইদিনাখনে কলোৱা হয়
লখিমপুৰ ডিষ্ট্ৰিকটোৱে ভাল নহয় অ তুমি বেয়া পালেও ক'ম মানে বোলে লক্ষিমপুৰ দি ৰেড লাইট এৰিয়া কিৰেড ধুন ৰেড লাইট এৰিয়া যে চৰি ৰেট জুন মানে।
সংসাৰ বেয়া বস্তু ডাল দিয়ে।
অৰুণাচল খন ওচৰতে যে।
উম,
অৰুণাচল খন ওচৰতে যে।
এইখনৰ ল'ৰা এটা ড্ৰাগছ কেছত ফচি গৈছে নহয় মানে দি থকা এ চৈধ্য বনীয়া নে কুৰ অহ, গোসাই ভাই গোসাই।
অহ, হ'ব দিয়া।